হেল্ল',
হেল্ল',
উম, কি কৰি আছা?
এনেই আছো, তুমি?
মইও এনেই।
অ ভাত পানী খোৱা হ'ল।
নাই পোৱা দেই। বাৰকেইটা আছে অলপ দেৰি হ'ল ন, ভাত খাওঁতে
আচ্ছা ঠিকে আছে দিয়া।
উম কালি।
উ মই ভাত খাই মানে এতিয়া মোৰ কাম এটা আছে ন ডিউটি আছে মই তাতে গৈ আছো এতিয়া।
অ।
তাতে মানে এতিয়া যাম আৰু গৈ আছোঁ মানে। তোমাৰ আমি এতিয়া চিকৰটি কাম কৰি আছোঁ তোমাৰ অঁ চিকৰটি। মানে এখন তাতে গেট এখন আছে গেটখনতে তাৰমানে চিকিউৰিটি কৰিম মানে ডিউটি দিম আৰু গৈ পেলাই আমি।
অ ঠিকে আছে।
চোৰ-টোৰ আহেটো মানে সোমাব নিদিওঁ আৰু এ তোমাৰ এইটো পাৰ্ট টাইম হিচাপে কৰি আছো আৰু অকল ৰাতিয়ে মানে এইটো ডিউটিটো আমাৰ।
অ।
ধৰা এতিয়া। চৰকাৰী চাকৰি কেইটা গোটকেইটা এপ্লাই কৰি থৈ দিছো এতিয়া আৰু আহি আছে লাহ লাহ ৰানিং চানিং কৰি আছো এতিয়া। আহিলে আৰু হেৰি কৰি দিওঁ আৰু মানে।
অ।
হম।
বাকী এতিয়া আৰু বেলেগ কিবা কৰি আছা নেকি বিজনেছ।
বেলেগ তোমাৰ, বেলেগ মানে এ বিজনেছ কৰিম বুলি ভাবিছো আৰু মানে বিজনেছ এটা তোমাৰ আৰম্ভ কৰিম আৰু মানে এতিয়া যোগাৰ পাতি। কৰিলো মানে পাটনাৰশ্বিপতে।
তুমি কৰিব পাৰিবা তোমাৰ বইলাৰ বিজনেছ এটা।
অ,
তোমাৰ এতিয়া আমি ধৰা চাৰিজনে পাৰ্টনাৰশ্বিপত কৰিলোঁ, লগৰ চাৰিজন। পাটনাৰচেপত কৈছোঁ তোমাৰ। ঘৰৰ মানে এখন ঘৰত আমাৰ ঘৰৰ দেই আৰু পিছফালে মাটি অলপ আছিল এনেই পৰি আছে মাটিটো। খেতি চেতি কৰিব মানে মাটিটো ইমান সাৰ নাই খেতিটো ভাল নহয় কৰিলে। এতিয়া আমি কি কৰিলো এবাৰ তাতে বইলাৰফম এখন বনালো এতিয়া নিজে গোটেই কেইটাই প্ৰথমতে। ঘৰত বাঁহ আছে সেয়ৰটো আনিলো তোমাৰ নদীৰ পৰা পাছ খেৰেদি ঘৰ ঘৰখন বনালোঁ আমি এতিয়া। তোমাৰ, কি বুলি কয় সেইখন বইলাৰ ফাৰ্মখন বনালোঁ বনাই পেলাই। তেতিয়া মানে তাতে আমি। ধৰা প্ৰথমতে তাত ধ মাটি চাটি ভৰাৰ পৰা মানে ৰুমটো ফিল আপ কৰি ল'লোঁ পূৰা ক্লিয়াৰ ৰুম। লাইটৰ কানেকশ্যন আদি কৰি পৰা কানেকশচন কৰি মানে এতিয়া খালি কোম্পানী। পৰা মানে বচ ব্ৰইলাৰটো আহিব লাগে।
অ'।
ত' ব্ৰইলাৰটো, কোম্পানীৰ পৰা আহিব লাগে মানে।
অ', ঠিকে আছে, কিমান মান আনিম ভাবিছে এতিয়া ব্ৰইলাৰ।
বইলাৰ তোমাৰ হাজাৰমান আনিম।
অ,
উ মানে এতিয়া হাজাৰ মান আনিম তেতিয় চাৰিজন আছোতো তেতিয় প্ৰফিট নহ'ব আমাৰ।
অ,
উম, তোমাৰ এতিয়া চাৰিজন আছোঁ প্ৰফিট নহ'ব মানে এতিয়া ধৰা
উম।
এতিয়া প্ৰথমতে আমি এবাৰো কৰি পোৱা নাইতো।
উম।
কোম্পানী লগত কোম্পানীৰ পৰা আনিছোঁ সেইকাৰণে নিজে হোৱা নাই এইবাৰ কৰি দিম তাৰপিছত কৰিছাম কেনেকোৱা লাগে কি কথা, ত' নেক্সট টাইম নিজে কৰিম মানে, পৰা কৰিলে এটা ফাইদা আছে আমাৰ।
অ'।
মানে এতিয়া ধৰা ব্ৰইলাৰ যোনটো দানা দিব, কেমিকেল আদি কৰি মানে বহুত বস্তু দিবতো যি- যি লাগে। সেইখিনিটো আমি চব নিজে লগৰ যোনকেইটা পাৰ্টনাৰশ্বিপত চাৰিটাই কৰিম, বেলেগ মানুহ নলগাও এক্সট্ৰা মানুহ, চাৰিজনে চব সেই চোৱা মেলা কৰিম যোনটো মানে ধৰ ওচৰতে এটা পুখুৰী আছে আমাৰ তাতে মাছো মানে খেতি কৰিছো তোমাৰ।
উম।
মাছৰ যোনটো আছে ন, তেতিয়া মানে ব্ৰইলাৰ গোটোৱে পেলাই দিওঁ মানে পুখুৰীত এতিয়া।
অ'।
পেলাই দিয়া হ'ব মানে, ত' মাছটো এৰিছো এতিয়া ব্ৰইলাৰ গতো পেলাই দিম আৰু তোমাৰ তেতিয়া তাত বেলেগ দানা দিব নাগে সেইটো দিয়ে তোমাৰ হৈ যাব মানে।
অ', মাছতো সোনকালে ডাঙৰ
এটোৰ লগতে তোমাৰ মাছটো মোৰ আমাৰ ডাঙৰ হৈ যাব মানে এতিয়া। সেইটোয়ে কৰিম আৰু মানে, দুটা এটাৰ লগতে মানে দুটা- দুটা বিজনেচ, উম।
ব্ৰইলাৰটো ডাঙৰ হ'বলে কেমিকেল দিয়া হয় ন ব্ৰইলাৰৰ তাত, মানে বেমাৰ হয় ন। ত' মানে তোমাৰ উম, তাতে তোমাৰ মানে যিটো মানে অ গুটো ওলাই ন। কিন্তু সেইটোতো মানে অলপ হেৰিক যাইগে ভিটামিন টো পাই কিন্তু, সেই ভিটামিনটো যে যেতিয়া মাছে খায় ন, তেতিয়া মাছটো মানে অলপ সোনকালে ডাঙৰ হয়।
উম, সেইটোৱেই, পিছে তুমি কি কৰি আছা এতিয়া।
মই তোমাৰ সৰুকে দোকান এখন আছে, সেইখনকে চলাই আছিলো।
কি দোকান আছে তোমাৰ।
এই গেলামালৰ দোকানখন আছে সৰুকে।
আচছা।
উম। বাকী খেতি বাতি আছে, খেতি বাতি কৰি আছো আৰু এতিয়া।
উম, খেতিবাতি অ', এতিয়া গৰম দিছে নহয় আকৌ বহুত। উম, পানী নাই তোমাৰ এতিয়া খেতি কৰিব দিগদাৰ।
খেতি এই কঠিয়াত ইনেই পৰি আছে হালু মাৰিব পোৱা নাই, একো কৰিব পৰা নাই। পানী নাই, এতিয়া অলপ বৰষুণ দিছে ন এতিয়া সন্ধিয়া হালটো মাৰি দিছো আৰু।
উম, তাকে যোৱাকালি অকণমান আমাৰফালে বৰষুণ দিছিল যোৱা কালি অকমান বৰষুণ দিয়া কাৰণে যোৱা কালি হাল লগাই দিলোঁ ট্ৰেক্টৰত হাল বোৱাই দিলি মানে পোৰা।
উম, কঠীয়া ৰুৱালে নেকি? অ, উম - উম - উম অ,
ৰোৱনী তোমাৰ বিচাৰোতে বৰ কষ্ট জানানে ৰোৱনী খিনি মানে য'ত পাইছোঁ অকণমান দূৰ তোমাৰ দেৰ তোমাৰ মিনিমাম ছয় সাত কিলোমিটাৰ দূৰত হ'ব।
হেৰি কিবা, শুনিছ।
অ',
খেতিয়কৰ কাৰণে এপ এটা ওলাইছে নহয় নতুন।
অ, আচ্ছা।
তাতে তুমি খেতি মানে চব হেৰি পাৰিবা ধান তাত কিবা কিবি লাগে সেই বিলাকো পাবা।
উম,
আকৌ তোমাৰ ইয়া লেবাৰ লাগিলে লেবাৰো পাবা তুমি ধান কাটিব লাগে তোমাৰ ধান মানে কঠীয়া ৰুব লাগে বা ট্ৰেক্টৰো লাগে যদি ধানচাহাব কাৰণে চব পাইতো উম,
মানে তাই সেইটোয়ে আৰু গৰু যুটোৰ কথা তোমাৰ এতিয়া গম পালো মানে। মতিলো সিয়নি
এপটো নামটো মই পাহৰিছো কৃষি এনেকে কিবা আছিলে নেকি?
আচ্ছা। সিহঁতক মাততে কি কৈছে সিহঁতে কৈছে কি নহব আমাক এতিয়া আমি আনালগত আপোনাৰ খন বুক কাৰোবালৈ যাম কিন্তু আমাক নিজে আপোনালোকৰ গাড়ী - গাড়ী পঠাই আনিব লাগিব বুলি কৈছে। সেহতক মানে ফেচিলিটি কেনেকুৱা লাগে এতিয়া সিহঁতক আমি গৈ নিজে আনিব লাগিব।
অ',
সিহতক আনিম আমিয়ে আনিম আমিয়ে পইচা দিমহে সেহঁতক এনেকুৱা ধৰণৰ কথা এটা আহিল এতিয়া।
অ',
তাকে কৈছো হ'ব দিয়ক আৰু আপোনালোকৰ এইটোৱে ইচ্ছা যদি আৰু আমি সেইটোকে কৰিম আৰু ত এনেইটো ৰুয়নি পাব টানেই আৰু এতিয়া। তেনে হেনো কৈছো হ'ব সিহঁতে কৈছো আমিয়ে যাম দিয়ক বুলি টান খালে ৰাতিপুৱা আনিব যাব লাগিব আৰু মানে। টমটম এখন কৈ দিছো মানে লৈ নিবগৈ মানে তোমাৰ চাৰে তোমাৰ ছয়জনী আছে।
অ',
তাকো আমাৰ অসমীয়া মানুহ টো নহয় আদিবাসী মানুহে পাইছো।
অ',
উ, সেইটোৱে আৰু।
উম,
গম পাইছে এতিয়া ফিফা ৱল্ডাপ চলি আছে ন চাইছে নাইচোৱা?
ফিফা ৱৰ্ল্ড কাপ মই নাই চাব পোৱাই নাই অ,
হম?
চাবই পৰা নাই ফিফা ৱৰ্লড কাপ নাই চাব পৰাই নাই।
কিয়?
এ কিয় ক'ত দিছে ৱেবচাইটতটো মই ভালকে এনেকে বিচাৰি পোৱাই নাই।
অ, আচ্ছা অ', অ', অ', ব্লেকতে চাব লাগে তোমাৰ।
অ', অ', দাইৰেক্ত চাব নোৱাৰি।
উম, সেইটোৱে মানে আৰু এতিয়া। তোমাৰ এতিয়া
লাইটটো গ'ল অ,
নাইটো গ'লো গল মোৰ লাইট য
ব উম, গৰমত বহুত অহা যোৱা কৰি থাকে লাইন টো।
উম, যে ফিফা ৱৰ্ল্ড কাপৰ কোনটো কোনখন দেশক চাপৰ্ট কৰি আছা?
অ, দেখক চাপৰ্ট কৰিবতো মানে বৰ্তমানতো মই চোৱাই নাই এতিয়ালৈকে।
আচ্ছ কোনোটো প্লেয়াৰ ভাল লাগে তোমাৰ চব ছে বেছি?
এইটো মেচি ৰোনাল্ডো এইকেইটা ভাল লাগে বাৰু।
উম, এ এটা কোৱা কোনোটো ভাল লাগে?
এইটো মেছিকে ভাল লাগিব বাৰু এতিয়া বুজি পাইছা অলপ কবলে।
এ মই বাও তোমাৰ দাৰেক্ট চাপ তোমাৰ আৰ্জেন্টিনাকে চাপৰ্ট কৰিছো মই মেছিকে বাৰু চাপৰ্ট কৰি আছো। তোমাৰ টো বিশেষকৈ এতিয়া ৰণালডো ওলাই গ'ল ধৰা হাৰি পেলাই।
অ',
উম, এতিয়া আৰু কি কবা আৰু হাৰি পেলাই ওলাই গ'ল মেচি ৰনাল্ডো লাষ্ট ৱৰ্ল্ড কাপ আছিল মানে মেচি নিৰ্মা তোমাৰ - তোমাৰ লাষ্ট ৱৰ্ল্ড কাপ ঋতাইমেন্ত লব মানে এইবাৰ। ৱৰ্ল্ড কাপৰ পৰা।
অ',
ত মানে আৰু এতিয়া ওলাই গ'ল আৰু সি হাৰি পেলাই এখন লগত পৰ্তুগল।
অ',
এতিয়া আৰু ভালেই নালাগে আৰু চবেই টাইম আৰ্জেণ্টিনাই খেল হলে চাও এনেই বেলেগৰ খেল হলে নাচাও মানে।
অ',
উম, সেইটোৱে আৰু মানে এতিয়া। যে এতিয়া তোমাৰ বিজনেছটো কেনেকুৱা চলি আছে?
বিজনেবোৰ ঠিকে ঠাকে চলি আছে।
ঠিকে চলি আছে?
উম,
বঢ়িয়া পোৰা।
উম, ঠিক আছে আৰু পৰসিলে সময় আছো।
উম, ঠিকে আছে।
উম,
উম, চ
বাকী এতিয়া কত ফুৰিব যোৱাৰ কথা ভাবিছা নে নাই।
ফুৰিব যোৱাৰ কথা ভাবিছো এতিয়া মানে তুমি ফুৰিব গ'লানে নাই যোৱা ক'ৰবাত।
নাই এইটো ট্ৰিপ এটা বনাইছো বাৰু।
অ, জামিন ট্ৰিপ এটা বনাই আছো গোৱা ট্ৰিপ বনাই আছো।
উম,
আমি গোৱা টিপ বনাইছো তোলোকে?
মইো এইবাৰ জানো চাও কা সেইকাৰানে হেৰি কৰিছে এইবাৰ।
হয়।
লগৰবিলাকে কৈছে। মানে এনেকুৱা হেৰি আজিকালি মানে পৰাব নিয়া এনেকে হেৰি আছে ন টিম আছে ন। তোৰ মানেই টিমৰ লগত মানে কণ্টেক কৰি কিনে এবাৰ ক'ত নি মানে এইবিলাক চাই কিনে
উম,
যাম বুলি কৈছে মানে গুৰুোপটো।
অ, আচ্ছা মই মানে নিজে এটা হেৰি কৰিছো তাত মানে ধৰা পাঁচ ছয় জন মান যাম ছয় জন যাম আমি টেল তুমি যোৱা যদি আমাৰ লগত যাম। ত আমি মানে এ গড কৰা বুক কৰি ললো আগতে তাত ফোন কৰি পেলাই গোৱাত মানে আগতে গৈছিলতো। দাদাহতে সিহঁতে মানে কথা পাতি বুক কৰি দিছে মানে এ নম্বৰটো আমাক দিছে ততে কথা পাতি লও তাই সেইটো তোক গাইড দিব কৈছে মানে তুমি কথা পাতি ল'লো গাইড কৰি দিব মানে। খালি আমি গ'লে হ'ল। তোমাৰ আমি বিশ তাৰিখে মানে যামেই আৰু ইয়াৰ পৰা। মানে ফিক্স হৈ গ'ল আমাৰ তুমি যদি যোৱা যাব পাৰিবা। কণ্টেক্ট কৰিবা দিয়া পাৰ্চনেল গৈ যাওঁ যোৱা যদি-
অ' পিছত কণ্টেক্ট কৰিম আহিবা তোমাক মই ভালকৈ।
উম আকৌ তোমালোক এ কোনটো টিটক যাম বুলি ক'লা।
হম?
অ, ক'ত যাম বুলি ক'লে তোমালোকে এতিয়া
মানে জেগাতটো ইমান হেৰি হোৱা নাই জি চাইড হোৱা নাই।
অ',
মানে এতিয়া যোনটো মানে সিন্দুৰ ফালৰ পৰা এতিয়া কত নিয়ে মানে এতিয়া এইটো মানে এতিয়া। যোনটো এতিয়া ট্ৰিপ নিব ধৰ এতিয়া, এই ট্ৰিপটো যত যাই মানে তাতে যাম বুলি ভাবিছো।
আচ্ছা।
মানে এটা জেগাত নাযায় ন সিহঁতে পুৰা মানে ঘূৰি মানে দুই তিনিটা মান জেগা মানে একেলগে পুৰা ঘূৰে ন,
অ -অ,
মানে তোমাৰ এটা বাজেট দিব মানে সেই নিজে দি দিব। তোৰ আমি মানে সেই বেজেটটো শালীখিন পে' কৰি দিলে হ'ল।
তোৰ ইচ্ছা।
খোৱা বোৱা থাকা চব সিহঁতি এৰেঞ্জ কৰিব।
অ' মানে কিহত যাব বোলে।
জানো এতিয়া হেৰি বাছতে নিব নেকি? বাছ নাইবা ট্ৰেভেলাৰ ট্ৰেভেলাৰ - এইটো তোমালোকে মানে গ্ৰুপ হিচাপে থাকিব এইটো থাকিব চাগে চল্লিশ জন মান।
চল্লিশজন মানে উম তেওঁ বাছতে যাব লাগিব চল্লশজন মান। থাকিলে তোমাৰ-
যদি কম হয় চাগে ট্ৰেভেলাৰ ল'ব নাইবা বেছি হ'লে বাছ ল'ব চাগে।
যদি ক'ৰবাত মানুহ কম হয়। মোক কণ্টেক্ট কৰিবা ময়ো যাম।
অহ আহিবা কণ্টেকট কৰিম বাৰু তোক।
উম মোকো কণ্টেক্ট কৰিবা মই যাম। উহু, উহু পিছে এতিয়া উম আৰু কিবা বেলেগ বিজনেছৰ কিবা প্লেন বনাইছে নেকি?
বিজনেছ মই পুখুৰী এটাকে খান্দিছোঁ এতিয়া।
পুখুৰী খান্দিছা-
উম মানে পানীত ঠাণ্ডাতটো হৈছে। বাৰু এতিয়া মানে পানীতটো ইমানে ঠিক হোৱা নাই নয় এতিয়া অলপ ঠিক হৈ য কামত ম-
অ' বৰষুণ নাই ন পানী হোৱা নাই চাগৈ ন।
উ ভান্ততে পৰা অলপ চলপ পানী আছে। বাৰু ওলাইছে-
অ'
হ'লেও মানে এতিয়া বৰষুণ নাই ন অলপ পানী লাগিব আৰু পানী টো এতিয়া বোকা হৈ আছে ন '
অ' অ'
তুমি মাছটো দি দিলে মৰি যাব ন মাছটো।
অ'হ।
এইকেইদিন মাছটো দিয়া নাই।
অ'হ, অ'হ ঠিকে আছে মই ভাবিছো এটা এতিয়া মানে। তোমাৰ এতিয়া কনি চনী পেলাই দিলা নেকি।
উম পুনী দল এনেকে অলপ দি দিছো তেতিয়া মানে। বুকাটো এতিয়া মানে সুহি লব তেতিয়া।
অ' মাছটো এৰিলানে নাই এৰা
মাছটো এইগিদিন নাই পানীতো বোকা হৈ আছে যে।
কেতিয়া মানে এৰিবা মাছতো।
চাই লও এই কেইদিনমান ৰখি থওঁ এতিয়া পানীটো ঠিক হলে মানে মাছ এৰি দিম আৰু।
অহ, অহ।
তেনেহলে পুনি চুনি পেলাই দিছো যাতে পুনি চুনি জংঘল হলে মানে অলপ তেতিয়া পানীতো মানে অলপ হেৰি হ'ব আৰু চাফা হৈ যাব।
অ'হ, অ'হ বাৰু মই ভাবিছো তেতিয়া এটা ফাষ্ট ফুডৰ বিজনেছ এটা খুলো নেকি।
অ'
তুমি আকৌ ফাষ্টফুড খাই কি কি ভাল পোৱা।